হেল্ল'। অ', শুনিছেনে? অ'-অ' এই কি বুলি কয় চাগে এইটো ফাদাৰ উইলচন আছিল নেকি? তুমি মোক নাম্বাৰটো দিবাচোন মই চাম।
অ' অ'-অ' ৱে এই এক চেকেণ্ড নাম কৈছা। সেইটো নম্বৰে হয় দিয়া, নাম্বাৰ টো নাই এতিয়া মই কেতিয়া গৈছিলো, তেওঁলোকৰ তাত মই টু থাউজেণ্ড টুৱেণ্টি ফ'ৰতে যোৱা।
টুৱেন্টি ফ'ৰত?, আচ্ছা তেতিয়াহ'লে টো অ' হেৰি থাকিব লাগিছিলে ফাদাৰ ট উম, ফাদাৰ টনী থাকিব লাগিছিলে, ফাদাৰ টনী তুটো ব ক'লা নহয় বগা।
মই যিজন ন টুৱেন্টি ফ'ৰৰ লাষ্টত গৈছো ন আমি। চাগে এওঁ আছে বা ক'লা আছিল তেওঁ। মোক তেতিয়াই ভাবিছোঁ, তই নিজে কলা আকৌ মোক কৈ আছ। পাহৰিলো বাৰু এইটো ইমানো চোৱা নাই দে।
ফাডাৰ উইলচনে আছিল দিয়া তেতিয়াও, মানে মেনেজাৰ হয় তেখেতে মানে প্ৰিঞ্চিপাল নহয়, মেনেজাৰ হয়।
হয় সেইটো।
এ ভাল বেয়া নহয়, কিন্তু মই পোৱা নাই তেখেতক, উম এনে কথা চথা পাতিছো অ' এনে
এনে মানুহজনে ভাল, ধুনীয়াকে মানে ইন্টাৰভিউ লওঁতেওঁ তেওঁ ধুনীয়াকে মই ধৰা মইতো অসমীয়াৰ হয় ন, গতিকে মইতো অসমীয়াতে ক'ব বিচাৰিম কিন্তু তেওঁ কলে যে নহয় তুমি ইংলিছ চত মোক কোৱা মই বুজ অ তুমি ট্ৰাই কৰা মই বুজি ল'ম। অ', ঠিক আছে কিন্তু ক্লাছৰুমতটো মই ইংলিছ অসমীয়াটো ইংলিছত বুজাব নোৱাৰো নহয় মই কৈছিলো যে মোৰ ক্লাছত মই যেতিয়া ক্লাছ কৰিম আমি এইটো ক'ব পাৰো যে অসমীয়া পঢ়িলে ষ্টুডেণ্ট আমাৰ লগত অ কমিউনিকেচনটো অস সমীয়াত কৰিলে বেছি ভাল বুলি মই প্ৰিফাৰ কৰোঁ কাৰণ তাহাঁতে নহ'লে নপঢ় পঢ়াটো নোৱাৰিব অসমীয়া।
হয় আৰু তুমি আ কি-কি বুলি কয় অ ডাইৰেক্ট অফিচতে ইণ্টাৰভিউটো দিছা।
অ'।
আচ্ছা, হেৰিক লগ পাইছা নিকি। কোনোবা দামোচ বুলি মানুহ।
নাই নাই মই যেতিয়া গৈছিলো চা অফিচটো প্ৰিন্সিপালৰ ৰুমৰ কাষতে যিটো অফিচ টাইপ আছে ন। হয় নে মোক তাতে বহিব অ ৰিচিপখন তাতে থাকে ন বহিলোঁ। তাৰ পাছত ফাদাৰ নাছিলে তেওঁ ৰাউন দিব গৈছিল।
অ যায় মাজে মাজে ৰান্ধিব যায়।
অ চিষ্টাৰ এগৰাকী আহি কলে যে মানে ফাদাৰৰ হয়তো তেওঁ। পি এ চ নেকি চাগে নাজান দেই তেওঁ মানে চি ফ মোক ক'লে যে ফাদাৰ আহি আছে তোমাক আমি মাতি দিম তেতিয়া আহিবা। তাৰপিছত গলো মই আছোঁ। প্ৰথমতে মোৰ কি হ'ল স্কুলখনত যেতিয়া গৈছিলোঁ মোৰ তেতিয়াও মানে য়ে ভাব আছে যে ই ইমান দূৰ আমাৰ এইটো চাইডৰ পৰাতো বহুত দূৰ হয় ন হয় মই তাতে ক'ত ক'বাত থাকিব লাগিব।
তোমাৰ প্ৰপাৰ ঘৰে আছে নে গুৱাহাটীত।
অ মোৰ ঘৰ হয় ইয়াত।
আচ্ছা তাকেতো তাৰ পৰা দূৰ হৈছে।
দূৰ হয় আৰু মোক মন ফাদাৰে ক'লে যে তুমি ফেৰীত আহিবা মই কলোঁ হা ফেৰীত। ফেৰীৰ টাইমিং টাইমিংটো বেলেগ বেলেগ থাকে।
ন নহ ফেৰিতটো ফেৰীতোতো কেতিয়াও ভাবিবই নালাগে কাৰণ তোমাৰ বাৰিষ ষা বতৰতটো পুৰা ধুমা ধুমাম আৰু ন আৰু মূৰটো বহুত ডাঙৰ আছে এক্সিডেণ্ট হৈছিলে, চাগে নাবাচিলোঁও হয় সেইদিনাখন।
কি কোৱা
অ এই তোমাৰ অশ্ৰকলান্তা মন্দিৰটো যে
হম হম
অশ্ৰ ক্লান্তা মন্দিৰৰ পৰা মানে টাৰ্ণিং লৈ কিনে চপাব আৰু মানে অকমান দূৰ আছে তাতে চপাব নহয়। বাইদেৱে মোক ফোন কৰিলে, তেতিয়া মই মোক কলে যে ইয়াতে বতাহ দি আছে তই কত আছ মই কৈছো মই পামেই আৰু ইয়াতেতো বতাহ চতাই একো দিয়া নাই মই পামেই তেনেকুৱা মই কৈছো। তেতিয়াই আৰু পুৰা জোৰকে বতাহ মাৰি দিলে। মাৰা পিছত একদম অ তেতিয়া পানী অকমান বেছি আছিলে। থাকোতে কি হ'ল পাথৰ আছে ন উমা। মানে অশ্বক্লান্তৰ এই চাইডত পুৰা পাথৰ হয় ন', এই পাথৰত যাই কেনে খুন্দা মাৰি দিছে। তাতে পাল্টি খালে হয়। তাৰ পিছত এক ঘন্টা তাতে ফচি আছোঁ পাথৰটোত।
উম।
ফচা পিছত, তাৰ পিছত যেতিয়া বতাহ কমিছে, বৰষুণ দি আছিলে বতাহ কমিছে। তাৰ পৰা ওলাই কিনে চপাইছে। তাৰ মানে পুৰা অৱস্থা বেয়া হৈ গৈছিলে। ভাবিছিলোঁ- ভাবিছিলোঁ নাবাচো বুলি।
অ'।
এ তাকে। এতিয়াতো ব্ৰিজ হৈ গ'ল। এতিয়া যদি ইন্টাৰভিউ দিলা হয়, তেতিয়া হ'লেতো টেনশনে নাছিল।
তথা পিও নিজৰ গাড়ী নহ'লে, তুমি ব্ৰিজ থাকিও কি হ'ব কোৱাচোন?
হয়ো বাৰু।
বিশ থাকেও লাভ নাই তেতিয়া। উম,
তোমাক কিমান দিছিলে টুৱেণ্টি-টুৱেণ্টি টু ন' বাইশ হাজাৰ। বেয়া দিয়া।
বেয়া দিয়া নাই ভালে দিছিলেগ। কিন্তু মোৰ যে অৰিজিনেল খিনিত থ'ব লাগিব বুলি ক'লে মোৰ মানে সেইটোত মানে অলপমান সেয়া লাগি মই নথ'লো আৰু তেওঁলোকে ক'লে যে তোমাৰ তুমি যিমান বছৰলৈকে কৰা অ' সিমান বছৰলৈকে থৈ দিব লাগিব। যদি মই ক'লো যে অ' সেই কেইদিনমান মাজত আছে অ' তোমাক যদি তুমি যদি গভাৰমেণ্ট জব পোৱা তেতিয়া তুমি নিব পাৰিবা এপ্লিকেচন দি কিনে, কিন্তু প্ৰাইভেটৰ কাৰনে তুমি কেতিয়াও নিব নোৱাৰা আমাৰ তাতে আগতে এইটো কৰি যদি মোৰ ওৱান ইয়েৰ হৈ গৈছে অ' ওৱান ইয়েৰ হোৱাৰ পিছতহে তুমি কৰ'বাত যদি প্ৰাইভেট এপ্লাই কৰা যাব পাৰিবা। কিন্তু তুমি তাৰে আগে-আগে আমাৰ ইয়াতে ৰিজিগনেচন লেটাৰ তিনিমাহ আগত দিব লাগিব কাৰণ আমি টিচাৰ বেছি বিচাৰিব লাগিব ন' তোমাৰ জাগাত, মই বোলো অ' আচ্ছা ঠিক আছে হ'ব দিয়ক বাৰু। মই মানে বহুত ভাবিলো আৰু চোৱা তাতে যোৱা মানে মই এটা ৰুম ভাড়া লোৱা। পুৰা গাওঁ এৰিয়া আছে সেইখিনিত।
গাঁও এতিয়াতো ঠিকেই আছে এতিয়াতো বহুত ঠিক আছে।
অ' তেতিয়াতো তেতিয়া মানে ৰাস্তা ইমান ভাল নাছিল দিয়া। হয় ন আৰু ধৰ বহুত ভিতৰত যাব লাগে ন। সেই দলঙৰ তলেৰে গৈ বহু খিনি যাব লাগে আৰু। মেইন ৰোডৰ পৰা ধৰা অ' ত' তাতে থকা মানুহখিনিৰ কাৰণে ঠিকে। তোমালোকে এতিয়া চিনি পাবা হেৰি পাবা কিন্তু মই যিহেতু ইয়াৰ পৰা আৰু তাত তে মানে সেয়া থাৰ্টি মান হ'লে তথাপিতো তথাপিও মানে এই অ সেইখিনিৰ কাৰণে মই মেইনলি নগ'লো তাত।
তাকে মানে অৰিজিনেল মাৰ্কশ্বিট টো আৰু কোনে যেতিয়ালৈ জব কৰিব তেতিয়ালৈ থ'ব, বাৰু তিনিমাহ-তিনিমাহলৈ
অ' তেতিয়া ঠিকে পাৰি আৰু ইমান নোৱাৰি। আৰু কৈছে যে ওৱান-ওৱান ইয়েৰ পিছত এনে এবাৰ চাব পাৰিবা তোমাৰ ডকুমেন্ট খিনি ঠিকে ঠিকে আছে নে নাই, মই ভাবিছোঁ কি কৰিম মই এনেকে চাই।
এইটোতো মানে সেইটোতো বেয়া কথা বাৰু কিবা এগ্ৰিমেণ্ট কৰেছে এইটো কথাটো বেলেগ।
হা বন চাইন কৰাই লোৱা ন' তোমালোকে যে ওৱান ইয়াৰলৈকে তুমি কোনোবা এৰি যাব নোৱাৰা সেইটোও বেলেগ কথা হয় ন'। বন চাইন কৰাই লোৱাটো কিন্তু বাহ
এইটো মানে কি কবা যদি আগত চিনি পালা হয় তেতিয়াতো মই কিবা নহলে কিবা এটা কৰাই দিলো হয়।
সেইদিনা মই প্ৰথম দিনা গৈছিলোঁ জানানে। প্ৰথম দিনা যাই কিনে বোলে এনেকুৱা কথা এটা শুনিছো। নাই তাতে কোনো চিনাকি, বচাই আছে। আকৌ ইমান বিচাৰি মেলি গৈ পাইছোঁ। মাকহতো নাই দেই।
এন্থনীত মই যেতিয়া পঢ়িছিলোঁ, তেতিয়া মানে এটা বেলেগ হেৰি আছিলে মানে ইমান ঠিক নাছিলে। এতিয়া বহুত মানে ডেভলপ কৰিছে, মই যেতিয়া ক্লাছ ফৰত এডমিশন লৈছিলোঁ। ইয়াতে মইতো আগতে বেলেগত আছিলোঁ ন'। ক্লাছ ফ'ৰত ইয়াতে এডমিশন ললোঁ। তেতিয়া এটা প্ৰিঞ্চিপাল আছিলে, ফাদাৰ টমি বুলি।
উম।
ই বহুত- এইটো বহুত ভাল আছিলে। তেতিয়া মানে স্কুলটো ভাল আছিল। ক্লাছ তোমাৰ ক্লাছ ছেভেনৰলৈ মই যেতিয়া ক্লাছ ছেভেনত আছিলোঁ, তেতিয়ালৈ মানে স্কুল- স্কুলটো ভাল আছিলে। স্কুলটো ভাল হোৱাৰ পিছত, তাৰপিছত এজন আহিলে অ' কি নাম আছিলে তাৰ? অ' এই কিবা দেৱ কুণ্ডা আছিলে। মুঠতে। অ' জয়পাল।
ইয়াৰে নহয় চাগে ন'? এই
নহয়-নহয়, এইবোৰ ইয়াৰে নহয়। মানে চব বেংলোৰ, অ' বেংলোৰ হ'ব, কৰ্ণাটকাৰ হ'ব, কৰ-ক'বাৰ - ক'বাৰ হ'ব। ঐ
বাহিৰৰে।
হয়। তেতিয়া মানে এটা হেৰি আছিলে, এইটো প্ৰিঞ্চিপাল আহিছিলে তো মই ক্লাছ এইটত মানে এডমিশন লোৱা নাছিলোঁ। মই বাহিৰত গুচি গৈছিলোঁ। ৰাজস্থানত, ফেমিলিৰ লগত। তো মই নাই ইয়াতে। তো আকৌ আহিছোঁ। আহাৰ পিছত, মই ক্লাছ নাইনত এডমিশন ল'ম আৰু।
হুম-হুম, হুম।
দিয়ে নিদিয়ে নি দিয়ে নিদিয়ে। দুদিনলৈ ঘূৰাইছে মোক। দুদিনলৈ ঘূৰোৱা ঘূৰোৱাৰ পিছত এটা ছিষ্- ছিষ্টাৰ আছিলে, অ'- তাই যেতিয়া মই ক্লাছ এইটত হ'ব লাগে, মই নাছিলোঁ, তেতিয়া তাই মানে পে- মোৰ ক্লাছ টিচাৰ আছিল। তো এইটো ছিষ্টাৰে ক'লে অ' মোক ইংলিছতে ক'লে, তুমি ৰাহুল ন'? মই কৈ ছোঁ, হয় ছিষ্টাৰ। অ', তুমি মোৰ ক্লাছতে আছিলা আহা না মানে ওৱান ইয়াৰ তুমি আহা নাই। মই কৈছোঁ, হয় ছিষ্টাৰ। মই এই তেতিয়াহে ই বুজি পাইছে, প্ৰিঞ্চিপালটো। আৰু তেতিয়া মানে, এতিয়া প- তেতিয়া মানে পঢ়াটো বহুত ডিষ্টাৰ্ব হৈ গৈছে মানে অ' প্ৰিঞ্চিপাল- এইটো প্ৰিঞ্চিপাল থকাৰ পিছত। না প্ৰপ পাৰ কোনোবা টিচাৰে পঢ়ায়, অনলি গেম-গেম গেম - গেম, কিবা - কিবি মানে, এক্টিভিটি দি দিয়ে। মানে কাম নাই আৰু। তেতিয়া কাম নাই। আৰু তাৰপিছত আৰু এটা ছিষ্টাৰ আহিলে। ছিষ্টাৰ থাকোতে অলপ অলপ মানে ইহঁতে হেৰি কৰিলে, ঠিক কৰিলে। তাৰপিছত আকৌ অ' মানে এইটো ছিষ্টাৰ এৰাৰ পিছত অ' যেতিয়া আকৌ ফাদাৰ টনি বুলি এজন আছে। ই আহিছে ধনীটো, মোৰ ভাইচ প্ৰিঞ্চিপাল আছিলে তেতিয়া ক্লাছ ফৰৰ টাইমত। ই আহিছ, ই অহাৰ পিছত ফুলটো বহুত